হেল্ল'।
শুনিছা।
শুনি আছো কি কৰি আছা?
এ মাৰ এনে শুই আছিলো দিয়া অলপ। গঢ়ামা তুমি। এ বহুত গৰম দিছিল। দিয়া মিছানে একদম থাকিব পৰা নাই উম বহুত দিছে
কিমান টাইমত উঠিলা
তোমাৰ আজি অলপ দেৰি হ'ল দিয়া মানে মই সাৰ পালো তোমাৰ চাৰে চাৰিটা মান বজাত- সাৰ পালো সাৰ পাইছো তেতিয়া বৰষুণ তোমাহ একদম মানে ধৰিছে আৰু কলা হৈ আহিছে নেকি বিজুলী ৰণী মাৰি আছে তাৰ পিছতে উ শুব মন নগ'ল শুলো শুই উঠিছো তোমাৰ ছাৰে ছয়টাত তাৰপিছত টিউচনো থাকিল তোমাৰ তাৰপিছত টিউশনৰ ছোৱালীজনীয়ে ফোন কৰিছে মোক ফোন কৰি মোক সুধিছে তাৰপিছত মই কলো নালাগে দিয় আজি আহিব আবেলি আহিবা তাৰ পাছত উঠিলো হয় হয় বৰষুণ
মানে দিছিলে নে নাই বৰষুণ
হম হয়
বৰষুণ দিছিলে নে নাই বোলো
দিছে দিছে বৰষুণ দিছে।
আমাৰ এফালেচোন নাই।
উম আমাৰ
মই গম নাপাও মানে মই শুই উঠোঁতে মানে অলপ অলপমান হেৰি কিন কিনকে পৰি আছে মই বোলো দিয়ে নেকি ভাবিছিলো কিন্তু মানে বৰষুণ একো হেৰিয়ে নাই।
হয় হয়। তোমাৰ ডাঙৰ বৰষুণ বুলি ক'লেও মানে বেয়া নহয় বুজিছা দিছে বৰষুণ।
আমাৰ এইফালে নাই দিয়া সিদিনা আকৌ এফালে দিলে সেইফালে নিদিলে আজি আকৌ সেফালে দিলে এইফালে নিদিলে উম কি বনালা দুপৰীয়াৰ কাৰণে
কি বনালো ঘৰত মই কৈছিলো নহয় মাক তোমাক কৈছিলো চাগে অসুবিধা হৈ আছে বুলি কৈছিল ছিলো নহয় অ তাকে মানে তই বইলহে খাই আছো দিয়া।
অ অ ভালে খাব লাগে বইল খালে
হয় হয়।
এনেই সদায় এইবিলাক খাইয়ে থাকা যায় আৰু মাজে মাজে অলপমান চেঞ্জ কৰি দিবই লাগে তেলৰ বস্তুবিলাক খাই থাকিলে আৰু এইবিলাক মাছ মাংস এনি টাইম খাই থাকিলে মানে ভাল নহয় ইমান
হয় তোমাৰ লিভাৰেও মানে তোমাৰ কাম কৰিব পাৰিব লাগিব হয় নে? তোমাৰ যিমান তুমি মাছ মাংস আৰু তুমি মানে কি ম
খাব লাগে নৰ্মেল কে হেৰি দেহাৰ কাৰণে কিন্তু মানে ইমানো সেইবিলাক খাব নালাগে আৰু আৰু মাজে মাজে ৰেষ্ট দিব লাগে।
হয় ৰেষ্ট দিব লাগে
ভালে এনে উম নটামান বজাত কি খালা
নটামান বজাত বুলি ক'লে মই ৰাতিপুৱা ইমান চাহ খালো দিয়া চাহ খাই নটামান বজ মানে ভাত খ হৈয়ে যায় তেতিয় খালো ভাত এতিয়াও হোৱা নাই বাৰু
অঁ অঁ
খাম আৰু দেৰি হও দুপৰীয়া তোমাৰ দুই তিনটামান বাজিবই।
উম তাকে মৰ্ণিং চাহ খালো দটামান বজাতে তাৰপিছত নটামান নহয় সাতটামান বজাতে খালো নেকি জানো তাৰ পিছত পোলাও বনাইছিলে খ খালো আৰু এতিয়া মানে কেঁচা কঠাল যে
হয়।
মে অলপমান মিঠা হয় সেয়া খালো আৰু
তোমালোকে পোলাওটো মানে বহুত ইউজ কৰা চাগে ন।
কৰা যায় আৰু ইউজ।
হয় হয়।
বাকী ঘৰত চবে ভালে আছে।
ভালে আছে দিয়া।
উম উ ভালে আৰু বা আহিছে যে।
অঁ আহিছে নেকি!
অঁ তাই পৰহিদিনা আহিছে। কিবা এটা মানে গোটত আছিলে যে মাহে মাহে কিমান পোন্ধৰ শ কে থয়। পিছত সেইটো অদিত হৈছিলে সেইটো কাৰণে আহিছিলে পিছত আৰু যোৱাকালি বিয়া এখন আছিলে তাত মেহেন্দী আঁকিব গৈছিলো। আৰু আজি মানে আছে আৰু এনেই কাইলৈ যাবগৈ ভতিজা জনীকো লৈ যাব
হয় হয়।
অঁ তাকে
তুমিও বিয়াদিন ক'ত যোৱা কথা আছিল নগলা
হাঁ হাঁ
তুমি যে বিয়াত নে ক'ত?
অঁ বিয়াত।
হয়।
অঁ এখন বিয়াত কালি গৈছিলো মানে আজি বিয়া আছিলে কিন্তু আজি বিয়াত নাযাও বহুত দূৰ হয় যে তেলাহি আহতগুৰি যে। উম যোৱাকালি গলো মেহেন্দী আঁকিবৰ কাৰণে।
হয়।
পিছা থাকিলো আজি আৰু নগলো ইমান ৰ'দত যাব মন নগলে।
হয় এ এতিয়া তোমাৰ চোৱা কেনেকুৱা ৰদ দিছে হয় নে তোমাৰ এইবিলাক। মানে এইটো বতৰত তুমি মানে বিশেষ। ওলাই গলে তোমাৰ হয়। এক বেমাৰ আজাৰো তোমাৰ মানে লগ লগত। মানে মানে পাব আৰু হয়নে তাৰ পিছত মানে বেমাৰ হোৱা মানে তোমাৰ নিজৰ কষ্ট। কষ্ট দিয়াচোন হয়নে কিমান দিন পৰি থাকিব।
একদম ডাইৰেক্ট মানে গাত লাগিলে একদম বাৰট মান বজাত লাগিলে একদম মানে কিবা হৈ।
হয় হয় হয় তোমাৰ গোটেই গা চা পুৰি যোৱা নিচিনা হয় বুজিছ।
আঠটা, নটা বজাত সেইটো সহ্য কৰিব
সহ্য কৰে। হয়, হয় তোমাৰ ভিটামিন তোমাৰ দি পাই যে সেইটো মানে তোমাৰ ভাল বাৰু দিয়া।
বাৰটা মান বজাত সেইটো লব গ'লে কিবাহে হ'ব।
হয়, হয় সেই তেতিয়া ললেতো তোমাৰ চব ফালৰ পৰা তোমাৰ অসুবিধা বুজিছা। তোমাৰ এইফালে গৰমো লাগিব তোমাৰ দেহত। তটো অৱস্থা নাইকিয় হ'বই হয়নে, তোমাৰ চব ফালে মানে স্কিনৰ ফালৰ পৰাও প্ৰব্লেম আহি গ'ল। চবফালৰ পৰা প্ৰব্লেম আহি যাব।
ছানস্ক্ৰীন ইউজ নকৰিলে নষ্ট।
হয় হয় হয়, মইতো তোমাৰ ক'ব গলে চানস্কীন। টো মই একদম ডেইলি বুজিছা নে, ডেইলি ব্যৱহাৰ কৰো মই।
ক'লেতো সেইটো আৰু মানে নলগালে কিবাহে হ'ব আৰু।
তুমি এতিয়া কব গ'লে তুমি এতিয়া মানে কি কলেজ অহা যোৱা কৰি আছা হয় নে। তুমি ডেইলি চানস্কিন লগাবই লাগিব হয়। হয় হয়।
উম। এতিয়াও যিটো ৰ'দ দি আছে, বতাহো মাৰা নাই আজি ভালকে।
হয় হয়, আজি বতাহটো ইমান মাৰা নাই দিয়া।
বাকী টিউশ্যন, আজি নকৰিলা ন?
কৰিলোঁ, আহিল আহিল টিউশ্যন আহিল কৰিলোঁ। হি', কৰি মানে কি হ'ল তোমাৰ, হয় স্কুল বন্ধ মানে তোমাৰ এটাৰ মানে ছোৱালী হয় আৰু এজনী ছোৱালীৰ মানে কি তোমাৰ হেৰি দিছে হোমৱৰ্ক হিচাপে মানে হেৰি দিছে দিছে তোমাৰ দিনলিপি বা ডায়েৰীখন লিখিব দিছে মানে গোটেই মাহটো মানে গোটেই মাহ টো', - সি', -সি', কি কৰে গোটেই খিনি লিখিব দিছে তাকে মানে যোৱাকালি লিখাম বুলি ভাবিছি ছিলো যোৱাকালি তাই নাহিলে নাহাতে মানে আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ একে জুলাই এক তাৰিখৰ পৰা যিখিনি কৰিছে মই তাক মানে কৈছো তুমি যে জুলাই এক এই হ'ব যিখিনি কৰিবা ৰাত ৰাতি শুৱা লৈকে, ইখিনি গোটেইখিনি লিখিবা লিখিলে তাৰপিছত মই তোমাক বুজাই দিম তুমি আকৌ লিখ লিখি জাবা ৰিটাৰ্ণ তুমি যিখনত লিখা মানে বুলি কৈছো তেনেকে লিখিছে যে আৰু।
উম', - উম', দিয়ে আমাৰ ভতিজাজনীকো দিছে হোমৱৰ্ক মানে এনেকে প্ৰজেক্ট দিছে কেইটামান ল'ৰা ছোৱালী লগ হৈ লাগিছে আৰু অসমৰ মেপখন দিছে নেকি ক্লাছ ওৱানৰটো ইমানটা হেৰি দিয়া নাই আৰু
আ',
উম',
এনে', তোমাৰ এতিয়া, এতিয়া মানে গৰমৰ বন্ধত তোমাৰ মানে ছাৰ বাইদেউসকলে হোমৱৰ্ক হিচাপে দিবই
অ', দিবই আৰু লাগে দিয়াচোন এনে এনেনো ল'ৰা ছোৱালী বিলাকে কিনো একেবাৰে হেৰি কৰি থাকিব
হয়', - হয়', - হয়',
কিছুমানে বাৰু ঘুৰিব যাব ইমান দিন এমাহ
হয়', - হয়', - হয়', তোমাৰ নহয় ফুৰিব যোৱাৰ লগতে তোমাৰ মানে পঢ়াতটোও হৈ থাকিব ন তুমি তেতিয়া বুজি পাবা মই এতিয়া তুমাৰ টিউশ্য হয়', - হয়', মই এতিয়া তোমাৰ টিউশ্যনৰ ষ্টুডেণ্ট কেইটাক মই কি কছো যে যে তুমি যাবা তুমি মানে কি গৰমৰ ব বন্ধ দিছে যেতিয়া ন ফুৰিব যাবাটো ফুৰিব যোৱাটো হয়ে হয় নে যাবা দুই তিনিদিন থাকিবা, তাৰ পিছতো মানে কি? টিউশ্যন কেতিয়া মানে ক্ষতি নকৰিবা টিউশ্যনটো কৰি থাকে তোমাৰ তোমাৰ মানে
উম', মানে এইটো হেৰি চলি থাকিব ন ৰেগুল ৰেগুলাৰলী তেতিয়া মানে সেইটো হেৰি নষ ন নহয় আৰু নহ'লে বা একদম নপঢ়িলে অ', নপঢ়িলে মানে এইটো মানে একদ একদম লেজি হৈ যোৱা নিচিনা হয় পঢ়িব মন নাযায় উম', সেনেকুৱা হৈ যায়। অলপমান হেৰি থাকিব লাগে আৰু অ', বাকী বহি আছা আৰু এনে এতিয়া?
এনে বহি আছো দিয়া তোমাৰ
অ', হ'ম', এনে ক'ব ক'বাত যোৱা সি আছ নে নাই আবেলিলৈ ওলাই যোৱা
আবেলিলৈ ওলাই যোৱা বুলি ক'লে তোমাৰ এনে মই তোমাৰ যাও ৰেগু ৰেগুলাৰ বুলি ক'লেও বেয়া হ'ব বুজিছ নে তোমাৰ গৰমটো যে এনেকুৱা দিছে হয় নে পথাৰৰ ফালে যাও ওলাই, তোমাৰ আকৌ আমাৰ এইফালে আকৌ তোমাৰ কি জানা তুমি পাহাৰ দেখিছানে নাই?
অ', দেখিছোঁ।
দেখিছা, আমাৰ একদম ওচৰতে পাহাৰ, তোমাৰ এইখন হেৰি বুলি ক কোৱা শুনিছ শুনিছা চাগে মহেশস্থান বুলি কয়, নহয়, মহেশস্থান বুলি কয় মহেশস্থান হয় মহেশস্থান পাহাৰটো সেইটো মানে ধুনীয়াকৈ দেখা পাই বুজিছা নে এ সেই সেইফালে ওলাই যাও তোমাৰ ধুনীয়া বতাহ মাৰি থাকে ভালো লাগে সন্ধিয়া সময়ত হয় নে
ময়ো আমাৰ পথাৰ ফালে যাওঁ আৰু এনেক ফিল্ডৰ ফালে যাওঁ মানে ফিল্ডৰ পৰা খিনি মুকলি যে। বহুত বতাহ মানে হেৰি হৈ থাকে আৰু মানুহো ওলাই যায় এনেকে পুখুৰী চুখুৰী আছে। যে এই পাৰতে বহু অলপমান লগৰজনী মই। তেনেকে টাইমতো যায় আৰু আ ্
আ হয়।
উম মোবাইল তুকে চাইঠাকিম চাইঠাকি মানে হেৰিলাগি যায়।
হয় হয়। তোমাৰ আমনিও লাগি যায় হয়নে কেতিয়াবা ওলাই যাবও মন যায়।
উম গৰমটো কাৰণে ওলাই যাব নাযায় মানে আকৌ কাপোৰ চাপোৰ পিন্ধিয়ে থৈ মানে এ। টো বহুত টান লাগে মোক।
হয় হয় হয় তোমাৰ হয় দিয়া বুইছানে এতিয়া তোমাৰ ক'ব গলে তোমাৰ। মাৰ মানে যিটো মানে গৰমৰ কাৰণে কমফৰ্টেবল কাপোৰ হয় নে তুমি সেইটো ঘৰত পিন্ধি থাকিব পাৰা। হয় তুমিটো ওলাই গ'লেতো সেইটো পিন্ধিব নোৱাৰা হয় নে।
উম এইটো মানে একদম বহুত বহুত জ্বালা লাগে এইটো।
হয় হয় হয়। বাকীতো তোমাৰ এতিয়া। মাহতে মানে কি কৰি আছে তোমাৰ মা ঘৰত নাই দিয়া। হেৰিত গৈছে ইফালে টপাতলি বুলি কয়।
অ অ হয় উ কিব। প্ৰথম বাৰ গৈছে।
কিবা কামত মানে তোমাৰ আমাৰে ঘৰৰ মানে সম্পৰ্কীয় মানে। মানে ল'ৰা এজ'নৰ তোমাৰ বাদছাহ এটা হ'ল তাৰে মানে কিবা নিয়ম-নীতি কৰিছে। যে তালৈ গৈছে।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
বাকী তুমি ক'বাত যাবা ওলাই।
মই নাযাও ক'তো তেনেকে উম আবেলি টাইমত এবাৰ ওলাই যাম চাগে।
হয় হয়।
এতিয়া যাম বুলি ভাবিছিলো এতিয়া দুপৰীয়া হলে।
হয় হয়।
সেইটো কাৰণে নাজাও
হয়।
দিয়া নহলে হ'ব। অ দিয়া পিছত কথা পাতিম উম উম।